কি খবৰ তোমাৰ?
অ মোৰ খবৰ ভালে, তোমাৰ খবৰ ভাল?
অ মই আছো দিয়া, এনে তুমি কি কৰি আছা এতিয়া?
মই এনে বহি আছো, তুমি কি কৰি আছা?
মই এনেই আজৰি বিজৰি আছো আৰু কি কৰিম আৰু টোপনিও লগা নাই। ভাল লগা নাই আৰু গাটো ইমান আমনি আমনি লাগি আছে মোৰ।
অহ বাকী এনে খোৱা লোৱা টাইমত চলি আছেনে?
নাই খোৱা লোৱা টাইম টেবুল একদম ঠিক নহয় মোৰ। কাৰণ ৰাতি পূৱা উঠোতে দেৰি হৈ যায়, দেৰি হোৱাৰ পিছত আৰু তাৰ পিছত টাইম টেবুলটো পুৰা উল্টা পুল্টা হৈ যায় আৰু। তোমাৰটো টাইম টেবুল কি পুৰা একেই একে পুৰা মেইন্টেইন কৰি কৰা নেকি তুমি?
অ মই সময়টো এনে মিলাই কিনে চলি আছো আৰু যে মানে ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা জলদি উঠিব লাগে জলদি উঠি কেনে খোৱা লোৱাখিনি নিজৰ কৰিব লাগে সময়মতে সেনেকুৱা ধৰণৰ কৰি আছো। আৰু বাকী গোটেইখিনি পঢ়া শুনাাটো কৰি থাকিব লাগিব অলপ চলপকে সেনেকে মিলাই আছো আৰু।
আহ পঢ়া- শুনা ইমান কেইটাৰ পৰা কেইটালৈকে কৰা তুমি এনে?
এনে ৰাতিপুৱা সময়ত বেছি সময় নহয় ৰাতিপুৱা তোমাৰ এই দুই ঘণ্টা মান বা একঘণ্টা মান সেনেকুৱা চলে আৰু ৰাতি তোমাৰ দুইঘন্টা মানে সেনেকে মিলাই কেনে কৰি লোৱা কাৰণ দিনত আৰু বেলেগ কামো থাকে সেইকাৰণে ৰাতি আৰু ৰাতিপুৱাই অলপমান পঢ়ি লওঁ সেইখিনি সময়ত পঢ়ি কিনে হৈ যায় আৰু। বেছি ইমান এটা নপঢ়ো তুমি মানে সেনেকুৱা কিবা সময় বনাইছা নেকি কেনেবা কিমান পঢ়িবা তুমি
নাই মই ইমান পঢ়াত সময় নহয় মোৰ। মই কলো নহয় মোৰ ৰাতিপুৱা উঠতে দেৰি হৈ যায়। তাৰ পিছত পুৰা টাইম টেবুলটো মানে ওল্টা পুল্টা হৈ যায় টাইম পঢ়াৰ বাবে বেছিছে বেছি দুই ঘন্টাই পাওঁ বেছি নাপাওৱে মই
আৰু বৰ দিগদাৰী হৈছে এইটো আৰু মই ভাবি আছো কিবা বেলেগ পৰীক্ষাৰ দিম বুলি এইযোৰ আৰু টাইম মই উলিয়াই নুঠে মোৰ। কি কৰিম আৰু সেইটোয়ে টো বৰ সমস্যা হৈছে আৰু মই জানানে এইটো মোবাইল টো ললে ন মোবাইল টো মেইন মোবাইলটোৱে মোবাইলটোৱে মোৰ নষ্ট কৰি পেলাইছে মই একদম।
কিয় মোবাইলটো কি হ'ল তোমালোকৰ?
এ মোবাইলটো এবাৰ চালেই নহয় কিবা ইনষ্টাগ্ৰাম ৰিলচ ইউটিউব শৰ্ট কিবা এইবিলাক এনেই পোন্ধৰ ছেকেণ্ডৰ ভিডিঅ হয়। এইবিলাক স্ক্ৰল কৰি কৰি থাকোতে ন পাঁচ ছয়ঘণ্টা ক'ত গুচি যায় মই গমেই নাপাওঁ। আৰু হেৰি টাইম টেবুলটো মোৰ উল্টা পুল্টা হয়ে সেইকাৰণে তো মই ৰাতি শুৱটো দেৰি হৈ যায় ন। পাঁচটা ছয়টা বাজি যায় মোৰ মোটামুটিও ক'ব গ'লে। সেইকাৰণে ৰাতিপোৱা উঠোতে দেৰি হৈ যায়।
এইকাৰণে মানে আগৰ দিনত বহুত বেছ ভাল আছিলে, যেতিয়া মানে মোবাইল ফোন বা টিভি ইমান এটা বেছি ইণ্টাৰনেট নাছিল। বা ডাটা নাছিলে তেতিয়া সময়ত বহুত ভাল আছিল। মানুহে অকল মানে নিজৰ কাম কৰিছিলে নিজৰ জীৱনত ব্যস্ত আছিলে, নিজৰ যিটো গুণ থাক- কে বা নিজৰ যিটো কিবা যদি শিকিব লাগে সেইবোৰ তেওঁলোকে চাইছিলে। তেওঁলোকে সেইবোৰত ধ্যান দিছিলে। তেওঁলোকে বেছি এনেকুৱা একো কৰা নাছিলে যে, তেওঁলোকে মোবাইল চাব বা বেলেগৰ লগত কিবা কথা পাতি থাকিব। নিজৰ দৈনন্দিন কামেই ইমান বেছি থাকে পঢ়া সুনাত ধ্যান দিছিলে। সেনেকুৱা বেছি ভাল আছিল, খেতি খেতি কৰিছিলে।
খেতিতো কৰিছিলে অ।
তোমালোকে এনেই সেইফালে কোৱাচোন কোৱা কি।
মোৰো ককাহঁতে কিন্তু এতিয়াও খেতি কৰে কিন্তু। বহুতো খেতি কৰে। তোমাৰ লোকৰ তাতে কৰে নেকি এতিয়াও?
অ আমাৰ ইফালেও মানে খেতি বাতি নহোৱা হয়। মই বাৰু আমাৰ ইফালে নহয় আমাৰ গাঁৱত খেতি বাতি আছে। মান গৰু পালে সেইফিলে ছাগলী আছে, তেওঁলোকৰ মুৰ্গীয়ে পালে এইফালে আৰু এইফালে আমাৰতো চহৰত থাকো ন, চহৰত আৰু ক'ত খেতি, আমাৰ এইফালে তোমাৰ ৰুৰেল চাইডত খেতি আছে। কামৰূপ ৰুৰেল চাইডত। তোমালোকৰ এই তুমিতো কামৰূ বিলৰ ফালে থাকা, তোমালোকৰ খেতি দেখিছাই ন?
সেইকাৰণেতো কলো আমাৰ ককাহতে কৰে। মই দেখিছোয়ে আৰু আমাৰতো গৰুও পালে ন। গৰু আমাৰ এতিয়া বৰ্তমান তিনিটামান আছে। আৰু বাহিৰৰ গাখীৰ খোৱাতকৈ এই ঘৰৰ যিবিলাক গাখীৰ হয় নহয় গৰু পাই সেইবিলাকে বেছি ভাল লাগে আৰু। কাৰণ বাহিৰৰ বিলাক মিহ কি মিহলাই ক'ব নোৱাৰো নহয়। তুমি ক'ত পাই বাহিৰৰ পৰাই কিনা নেকি ঘৰতে পোৱা?
উ আমাৰ এতিয়া মানে গৰু গাখীৰ বুলিতে সেনেকুৱা দোকানৰ মানুহে মানে বহে আৰু, ৰাস্তা ৰাতিপুৱা সময়তো বহে আৰু এক দুই ঘন্টা বহে আৰু এইফালে ৰাতি সময়তে এক দুই ঘন্টাকে বহে, তে সেনেকে মানে পাই যায়। যাও কিন্তু কথাটো হ'ল যে এতিয়া সেইটো গাখীৰতটো মোৰ একে যেনে লাগে। যে তাতে কিবা পানী মিহলাইছে নেকি সেনেকুৱা টাইপৰ। কিন্তু এইফালে আমাৰ পেকেটৰ অ পেকেট গাখীৰো আছে পুৰবি, চোধা, এই গাখীৰবোৰ এই কোম্পানী বোৰ আছে। কেতিয়াবা সেই গৰু গাখীৰটো নাপালে সেইটো কিনি কেনে খোৱা যায়।
আমাৰো খোৱা যায় বাৰু।
তোমালোকৰ এইফালে গৰুৰ গাখীৰ এইটো লিটাৰটো কিমান?
ষাঠী টকা নেকি এতিয়া বৰ্তমান।
অ ষাঠি টকা আমাৰ অ তোমালোকৰনো কিমান হয়। আমাৰ এইফালে সত্তৰ টকা লিটাৰ চলি আছে।
বা ইমান দাম।
অ বহুত দামেই দাম সকলো পিনে বাঢ়ি গৈছে ন বস্তুৰ দাম দিনক দিনে বাঢ়ি আছে। চৰ কাৰে নাজানো কেনেকৈ বা চাই আছে। যেনেকৈ মানে ইমান বেছি টেক্স বাঢ়ি আছে, এইফালে তোমাৰ এই বাহিৰৰ পৰা যে বস্তু বোৰ আহে তাতে যিমান বেছি টেক্স লাগিব সিমানে পিছে আমাৰ এইফালে জনসাধাৰণ মানে অসুবিধা হৈ যাব তেওঁলোকৰ বস্তু কাৰণ বস্তুবোৰৰ দাম বাঢ়িব, ইনফ্লেচন বাঢ়ি আছে। সেইবোৰে
সেইটোৱেটো আমাৰ টকা পইচাৰ ভেলুটোতো বহুত কমিছে ন? মই চাইছো কিবা ওৱান ইউ এছ ডলাৰ কিবা নাইনটি ছেভেন ৰু পি নে এনেকোৱা কিবা হৈছে
অ তাকেই এক ডলাৰটো তোমাৰ আমেৰিকাৰ এক ডলাৰটো আমাৰ এইফালে ছিয়াননব্বৈ টকা হৈ গৈছে ইমান বেছি দাম বাঢ়িছে এশ টকাই পাব আৰু কেইদিনমান পাছত
এ কিয় হৈছেটো কব পাৰা নেকি এনেকোৱা কিয় হ'ল আগতে কিবা ছেভেনটি চিক্স এইটটি এনেকোৱা চলি আছিল
আৰু এইফালে ইৰাণত যে যুদ্ধ হৈছিলে সেই যুদ্ধ বোৰত যে তোমাৰ অ সেই যুদ্ধবোৰত যে এইফালে ৰাস্তাটো বন্ধ হল ন ত কিউ দল নাহিলে এইফালে এইফালে তোমাৰ পেট্ৰ'লৰ যিটো এইবিলাক থা কিলে সেইবোৰ আমাৰ ভাৰতলৈ চাপ্লাই নহল কাৰণ ষ্টেট অফ হাৰৰ যিটো ৰাস্তাটো আছে নদী ই ৰাস্তাটো বন্ধ কৰি দিয়া হ'ল ন ত সেই কাৰণে সেনেকোৱা হ'ল যে এমেৰিকা লাহ লাহে আৰু বেছি দামটো বঢ়াই দিল চব বস্তুৰে দাম আহিলে আমাৰ গেছৰ দামটো কিমান বেছি বাঢ়িছে হয় নে নাই
গেছৰ দামটো বাঢ়িছে বাৰু এতিয়া মই কিনিছিলো এই দুই তিনিদিন মান আগত কিমানকে দিলো এহাজাৰ চল্লিশ টকাকে দিলো নেকি
অ সেইফালে ত একহাজাৰ টকা তোমাৰ শ্লিপে আহিছে একহাজাৰ টকাত দেছোন তাৰে লগত আৰু পঞ্চাছ টকা ষাঠি টকা দিব লগা হৈ যায় তোমালোকৰ কি এনে মানে মাহত গোটেই কেইটাই মানে গেছ কেইবাৰ লোৱা হয় তোমালোকৰ ঘৰত মানে গেছ কেইবাৰ লোৱা হয়
আমাৰ ঘৰত তিনি চাৰিবাৰ লোৱা হয় আৰু
এমাহতে আমাৰ পৰিয়ালটো জইণ্ট ফেমিলি নহয় সেইকাৰণে বেছিকে লাগে আৰু
অ হয় হয় গম পাইছো সেইকাৰণে বাকী এনে ৰন্ধা বঢ়া কি হৈছে ৰন্ধা বৰা কি মানে সদায় মানে সেনেকোৱা হৈ থাকে নে
অ ৰন্ধা বঢ়া বহুত বেছিকে হয় আমাৰ আমাৰ এদিনত মোটামুটি তিনিটা চাৰি টা বা তাতকৈ বেছি আঞ্জা বনোৱাই হয় তোমালোকৰ তাতে কেনে কিমান ক বনোৱা হয় মানে এদিনত কেইটা আঞ্জা বনোৱা হয় এনে
এ তিনি চাৰিটা হৈ যায় মানে ৰাতিপুৱা সময়ত দুবাৰ মান আৰু এইফালে ৰাতি এবাৰ মান সেনেকোৱাকে হৈ যায় কিন্তু বেছিভাগ মানে বাহিৰৰ খাদ্যবোৰ পিছে খাব নালাগে বাহিৰৰ খাদ্যবোৰ খালে কি হয় সেইবোৰত তোমাৰ যিটো ৰাস্তাত ধূলি বালি থাকে তাৰপাছত যিবিলাক বেক্টেৰিয়াটো থাকে ন সেইবোৰ মানে মিহলি হৈ যায় মানে বেয়া তেল এটা এটা তেলতে বহুত বনাই থাকে দোকানী বোৰে সেইবোৰতে ভাজি থাকে ন তে সেইবোৰত তোমাৰ বীজাণু থাকে কীটাণু থাকে যিটো পৰা আমাৰ বেমাৰ বহুত ধৰণৰ বেমাৰ হ'ব পাৰে কেঞ্চাৰ আৰু এইফালে বহুত কিবা কিবি ন তে সেইকাৰণে আৰু বাহিৰৰ খোৱাবোৰ খাব নালাগে
অ আমাৰতো হেৰি আমাৰ আমাৰ ঘৰৰ ওচৰত এজন মানুহৰ হেৰি কেঞ্চাৰ বেমাৰলে হ'ল বাহিৰত মানে দোকানত যায় নহয় দোকানত কাম কৰে। তেতিয়া মানে সময়তটো নাপায়েই ঘৰত আহিবলৈ বাহিৰৰ পৰাই কিনি কিনি খায়। সেই কিনি কিনি খাওঁ তুম বেমাৰ হ'লেই মানে আৰু এতিয়া মোৰো মূোৰো হৈ আছে অৱস্থা
সেনেকুৱা হৈ গৈছে নেকি
হম কি কম সেইকাৰণ মই বাহিৰৰ সেইকাৰণেতো মই বাহিৰা খাই কিন। আহ ডক্তৰ দেখাইছিলগে নাই গম নাপাও মই মই ওচৰৰ প নেবাৰ নেবাৰৰ আৰু
অ হয় হয় ওচৰ চুবুৰীয়া। ন উ ঠিকে আছে তাকে আৰু মানুহোগে বাহিৰৰ বস্তু খাব নালাগে
মই এই কাৰণে নাখাওঁৱেই মই।
উম।
তুমি হেৰি ৰুটি খোৱা নেকি? মই মানে ৰাতি ৰুটি খুৱোৱা নাই।
নহয়, নহয় মানে মোৰ মই বেছি মানে ভাতে খাওঁ। কাৰণ, ৰুটিটো মানে দিনত কেতিয়াবা বনালে তেতিয়া খোৱা হয়। আৰু বেলেগ সেনেকুৱা একো নাই। বাকী ভাতে খোৱা হয়। বেছিকৈ ভাত খোৱা যায় কাৰণ, ভাত খালে মানোৰ সহজ হয় মোৰ ৰুটি খাওঁ ইমানটা ভাল লাগে। তাকে তোমালোকৰ মানে কি তুমি ৰুটি খোৱা অকল।
অ, মই ৰুটি খাওঁ প্ৰায় ৰাতি ৰুটি খাওঁ মই। ৰুটি কি তোমাৰ এনে ৰুটি কিহেদি খোৱা খোৱালি আমিতো হেৰি বহুত আমাৰ আন খিনি বনাই নহয় তাত তাৰে দি খাও। তুমি এনে কি দি খোৱা?
এইফালে চাটনি থাকে ভাজি থাকে তপিছত এইফালে কেতিয়াবা হয়ত দালিনাই সেনেকুৱা ধৰণেনেকে মিলাইনে খাই লওঁ। কিন্তু, ইমান এটা নালাগে মোৰ অলপ চব্জিতে হৈ যায়।
ন, মোৰ লাগে কিন্তু চব্জি লাগে মোৰ। বহুখিনি চব্জি লাগিবোৰ তুমি এনেকে মাছ মাংস খাই কিনে ভাল পোৱা নেকি?
নাই মাছ মাংসে এটা ভাল লাগে। মানে ঠিকে লাগে কাৰণ মাছ মাংস খালে কি হয়, মাছ মাংস বা এই আমাৰ কণ যদি খোৱা সেইবোৰত প্ৰটিন থাকে নহ প্ৰটিনৰ কাৰণে খাব লাগে আৰু। কিন্তু, জীৱ-জন্তু মাৰো বহুত বেয়া কথা আৰু। তুমি মানে সেনেকুৱা খোৱা নেকি তোমাৰ?
নাই মই মাছ-মাংস একেবাৰে ভাল নাপাওঁ। মাছ- মাংস মনে একেবাৰে ভাল নাপাওঁ মান নাখাওঁই গাহৰি। মই হেৰি মই শাক-পাচলি খাওঁ বহুত খাওঁ মই।
অ, ঠিকে আছে তেনেহলে স্বাস্থ্য ভালে থাকিব।
হয়, দে ঠিক আছে।
তাকে এনেই তুমি শাক-পাচলিবোৰ খালে যে আমাৰ স্বাস্থ্যতো কেনেকুৱা যে ভাল থাকে। তে সেইটো মানে কেনেকুৱা ভাল লখিব পাৰি, কোৱাচোন অলপ?
চ তোমাৰ শাক-পাচলি খাই কিনে শাক-পাচলি খালি আমাৰ হেৰি প্ৰটিন-চটিন যিবিলাক মানে শৰীৰত যিবিলাক পুষ্টি লাগে আৰু এইবিলাক গতি পুষ্টিখিনি পোৱাই যায়। তাৰ পাই সেইকাৰণে শৰীৰতটো ভালে থাকে, আৰু খালি খালী নহবতো আমি মানে পুৰা দাইট মেইনটেইন কৰি চলিব লাগিব আৰু। নিয়মাৱমী মানি কিনে চলিব লাগিব। আৰু ব্যায়াম চয়ামতটো কৰিবই লাগে।
হয় ৰাতিপুৱা উথিকনে ব্যয়ায়াম সেনেকুৱা সময় নহয় আধা ঘন্টা মান অলপমান কিবা এটা কৰিব লাগে আৰু সেইটো কৰি কে নাই অলপমান ভাল লাগে। ফালে অলপমান খোজ কঢ়া সূৰ্যৰ পোহৰত অলপমান ভিটামিন দি লোৱা। ৰাতিপুৱা এই শুদ্ধ বতাহটো লোৱা সেনেকা তেনেকুৱা ধৰণৰ আৰু চৰাইৰ মাত শুনিও বহুত ভাল লাগে সেনেকুৱা।
অ', হয় নেকি এতিয়া? ঠিক আছে। তুমি মোক জনাবাচোন যদি তুমি ৰাতিপুৱা মুঠেই এনে ব্যায়াম চাম কৰা কাৰণ মই কৰা নহয়। যদি তুমি কৰা তেন্তে মোক জনাবাচোন?
অ', ঠিক আছে কালিৰ পৰা কালিৰ পৰা মই তোমাক ফোন কৰিম ৰাতিপুৱা উঠিলে, ঠিক আছে।
দিয়া ঠিক আছে।